কি কৰি আছা?
মই এনেই আছিলোঁ ফোনটো চাই, তুমি?
অঁ ময়ো এনেই আছিলো। লগৰ এজনীৰ লগত কথা পাতি আছিলো, নাই খোৱা নাই খোৱা। তুমি খালা?
মই খালো দেই।
অ কিহে খালা?
ভাত আৰু পটল ভাজি আছিলে।
অঁ।
তোমালোকৰ বনালে নাই ভাত?
আমাৰ বনালে মইহে খোৱা নাই। মাহঁত খালে বাৰু, মইহে খোৱা নাই।
আৰু তই ভাইটি কি কৰি আছে?
অ ভাইটিয়ে এতিয়া জাষ্ট পঢ়ি পিনে ভাত খায় উঠিছে।
অ অ হয় নেকি?
আৰু ফুৰিব নাই যোৱা তুমি এইবাৰ?
নাই নাই তুমি যা গৈছা নাই?
মই গৈছো মানে এইবাৰতো নাই যোৱা মই লাষ্ট যে আছামৰ বাহিৰত গৈছিলো টু থাউজেণ্ড টুৱেণ্টি ফ'ৰতে।
কি আছিলে?
টুৱেণ্টি ফ'ৰ টু থাউজেণ্ড টুৱেণ্টি ফ'ৰত গৈছো, মানে আছামৰ বাহিৰত গৈছিলো হেৰি তোমাৰ উৰিষ্যাত গৈছিলো আৰু কলকাতা গৈছিলো।
অঁ।
উম তোমাৰ এসপ্তাহ মান থাকিলো আৰু, দুইটা মিলাই দুইটা জেগা মিলাই।
অঁ মই আজিলৈকে অসমৰ বাহিৰত যোৱা নাই বাৰু দেই।
হয় নেকি?
সে কি অসমখনে ভালকে দেখা নাই।
অসমখনটো ময়ো যোৱা নাই, মোৰ অসমত মানে সেই নৰ্থ ইষ্টৰ ফালে ফুৰিবলে মোৰ বহুত ইচ্ছা আছে।
অঁ মই এইফালে যোৱা নাই দেই।
অৰুণাচল গৈছা?
অৰুণাচল অম নামচাই গৈছো তেজু গৈছো ইফালে নামচাই তেজু। তাৰপিছত এইফালে হেৰি ইটানগৰ গৈছো।
হয় নেকি? কেনেকুৱা লাগিলে গৈ পিনে?
গৈতো ভালেই লাগিলে, মানে ইটানগৰত মোৰ পেহী থাকে, ত' তাতে গৈছিলো, উম্ আৰু নামচাইত মোৰ খুৰা থাকে, মতলপ হেৰি ফৰেষ্টৰ জব কৰে।
উম।
ত, তাত। গৈছিল আৰু তেজোত ফুৰিব গৈছিলো আৰু মেলা হৈ আছিলে তাত। বহুত সস্তা মানে কম দামত কাপোৰ দি, দি আছিলে তাত।
উম মেলা কেতিয়া হয় তিযুতাত কোৱাচোন?
অ মই কিহৰ গৈছিলোঁ, মই জানুৱাৰীত গৈছিলো। জানুৱাৰীত হয়।
অ' জানুৱাৰীত হয় ন যাব লাগিব তেন্তে।
মানে বহুত কম দামত কাপোৰ পায়।
অ'। আৰু কাপোৰ বোৰ বহুত ধুনীয়া ধুনীয়া থাকে ন তাত।
অ'। বাহিৰৰ পৰা আহে যে সেইটো কাৰণেই চাগে মে বি‌। চৰ্ট চৰ্ট আহে প্ৰায়। আৰু ডিজাইন বেলেগ বেলেগ আৰু অ'
উম্ ভাল লাগে এনেকুৱা কাপোৰ বোৰ, আমাৰ ইয়াত ইমান দাম সেইবোৰ কাপোৰ জানা।
সঁচাই বহুত মানে তাত মই থাৰ্টি ৰোপিচৰো কাপোৰ আনিছো, ম মানে
হয়।
ক'বলৈ গ'লে আৰু ইয়াত তেনেকুৱা যদি থাৰ্টি অ' থাৰ্টি ৰোপিচৰ কাপোৰে নাই ইয়াত।
থাৰ্টি ৰোপিচত কাপোৰ পায় অ' মাই গড।
অ' আৰু হাণ্ড্ৰেড ৰোপিচৰ কূট্টাটো নাপায় এ। তাত থাৰ্টি ৰোপিচৰ মই কাপোৰ কিনি আনিছো।
হাণ্ড্ৰেড কি ইয়াত পাঁচশ টকাটো মোৰ নেপায় কাপোৰ ভাল।
অ' সেইটো ব্ৰেণ্ডেড কাপোৰৰটো বহুত দামেই হয় ন।
ব্ৰেণ্ডেড মানে নহয় মানে এ সেইটোয়ে, কিন্তু মানে দাম আৰু সেইবোৰ অ' অৰুণাচলৰ পৰা চব বস্তু। চ ইয়াত আনে, তাৰ পিছত ইয়াত দামত বেছি বেচে আকৌ।
উম মানে, যিবোৰ ডিজাইন বেছি থাকে সেইবোৰতটো ক'বই ন লাগিলে তুমি মানে সৰুৱে নহওঁক কাপোৰটো কিয় ডিজাইনটো যদি আছে সেইটো কাপোৰত মানে ফাইভ হাড্ৰেটৰ ওপৰত হ'বই আৰু সেইটো কাপোৰ আৰু তাতকে তলত নাযায় আৰু।
ইমান দাম কাপোৰ বোৰ সঁচাকে যে মোৰ যে গাতেই থাকে।
তেওঁ যে পিন্ধিব লগা হয়য়ে মানে এইটো ডিজাইন এটা ভাল লাগিলে মানে লাগে তেনেকা হয় ন। যিমান দাম দি হ'লেও ল'ব লগীয়া হয় এই।
সেইটোয়ে ভাল লাগে আৰু কাপোৰবোৰ লৈ পিনি।
উম্ নতুন ষ্টাইলৰ কাপোৰ এটা দেখিলেই ল‌ও ল‌ও লাগি থাকে।
আৰু মানে জানাই এবাৰ, এবাৰ- দুবাৰ পিন্ধিলে তাৰ পিছত পিন্ধিবলৈ মন নাযায় আৰু।
মোৰ যে কবই নালাগে মই এবাৰহে কাপোৰ এযোৰ ভাল লাগিলে মই কিনিয়ে লওঁ তাৰ পিছত আকৌ মই ছেকেণ্ড বাৰ সৈটো পিন্ধিব ক'ত সোমাই থাকে মই গমেই নাপাওঁ।
অ' সেইটোয়ে, কাপোৰ মানে কৰবাত কৰবাত সোমাই থাকে গমেই পোৱা নাযায় তাৰপাছতে মই কাপোৰ নাই বুলি কওঁ যে যেতিয়া খুলি চাওঁ কাপোৰতো ঢেৰ থাকে কিন্তু আউটফিট নাথাকে।
অ' ভাল মানে এবাৰ পিন্ধাৰ পিছত এইটো পিন্ধিব মনেই নাযায়। সেইটো কাপোৰ, আৰু এবাৰ যদি এ এবাৰ যদি পিন্ধি যদি ফটো মাৰি ইনষ্টাত দি দিয়া। তাৰ পিছত আৰু সেইটো কাপোৰ ক'ত পৰি থাকিল সেইটো কাপোৰ পিন্ধি মই জীৱনত ফটো নামাৰো।
সঁচাকে সেই সেইটোৱে প্ৰব্লেম আকৌ আমাৰ জেনেৰেশ্যন খিনিৰ যে।
জীঞ্চটো আৰু হৈ থাকে, ইউজ হৈ থাকে কিন্তু টপ চপ ওহুঃ।
চববোৰ একদম হেৰি আৰু ধৰা পৰে আৰু।
অ'
মানে সেইয়ে যদি এটা কাপোৰ তুমি এখন বিয়াত পিন্ধিছা, সেই চিনাকি মানুহ ঘৰৰ মানে যিমান চিনাকি মানুহ আছে, সেইখন আকৌ বেলেগ এখন বিয়াত যদি সিমান খিনি চিনাকি মানুহ যদি বেলেগ এখন বিয়াত যায়, তেতিয়া সেইটো কাপোৰ মই পিন্ধিব নোৱাৰো আৰু।
অ' এ মই কৈছোঁ এবাৰ যদি পিন্ধি যদি তুমি ফ ফটো মাৰি তুমি ইনষ্টাত আপলোড কৰি দিয়া, তাৰ পাছত আৰু সেইটো কাপোৰ তুমি জীৱনত তুমি পিন্ধিব নোৱাৰি, তুমি লাগিলে ঘৰত পিন্ধি থাকা সেইটো বাহিৰত পিন্ধি গৈ তুমি ফ পিন্ধি যাব নোৱাৰি। লগৰ সোপাৰ লগত তুমি যদি ফুৰিব যোৱা, সেইটো ন'হবই মানে সেইটো মানে।
উম' সেইটোয়ে হয় মানে, এই তুমি ৰিলেটিভৰ লগত যিও পিন্ধা মতলব নাই, লগৰ ৰ খিনি আগত যে ভাল কাপোৰে পিন্ধিব মন যায় খালি।
অ', আৰে আৰু সিহঁতে ইমানেই মানে ষ্টাইল, ষ্টাইলৰ কাপোৰ পিন্ধে, তাৰ লগত অলপ চলপ ত মেচিং কৰিব বাহিৰত গ'লে অলপ চলপ মেচি মেচিং কৰিব লাগে। তুমি এতিয়া তোমাৰ লগৰ কেইটাই হেৰি পিন্ধি গ'ল, একদম টপ কিমান ধুনীয়া-ধুনীয়া টপ পিন্ধি গ'ল। তুমি শৰ্ট কুৰ্টিটো পিন্ধি যাব নোৱাৰি। টপ হ'লেও পুৰা হেৰি হাফ টপ পুৰা হেৰি দীঘল টপ পিন্ধি যাব নোৱাৰি, অলপতো মানে মিলাব লাগিব নহয়, যিমানে যি নহওঁক মানুহে যিয়ে নকওঁক যে তই যিমানৰ মানুহ সিমানত থাক। কিন্তু মিলাবতো লাগিবই অলপ হ'লে।
সেইটোৱে মিলাই ভাল লাগে, আৰু মানে সেই টপৰ লগত শ্বুজ তুজবোৰ মিলিলে ইমান ধুনীয়া লাগে ন?
অ' তুমি যদি হোৱাইট টপ আৰু হোৱাইট শ্বুজ নে জিন্চ বেগী জীঞ্চ--অ'
বেগী জিঞ্চ কিমান ধুনীয়া লাগিব, আৰু নেক্লেছো এনেকে মিলাই ল'ব লাগে আৰু।
অ' এক্সেচ ড্ৰেচ বোৰ, উম'।
এক্সেচ ড্ৰেচবোৰ সেইটোয়ে, মই আগতে ব্ৰেচলেট বনাইছিলোঁ নহয়।
অ' তুমি বিজনেছ কৰা নেকি?
বিজনেচ মানে সেই আগতে বনাইছিলোঁ এটা টাইমত, এতিয়া কিন্তু মানে সেই নবনোৱা হ'লো আৰু, ইমান ইন্টাৰেষ্ট নাইকিয়া হৈ থাকিলে, আৰু বনাই বনাই পাইছ পাইছিলোঁ দেই, মই থ্ৰী থাউজেণ্ড মান পাইছিলোঁ।
উম' ত সেইটো কন্টিনিউ কৰি থাকিব লাগে। কাৰণ আজিকালি তেনেকুৱা বিজনেচ বহুত চলি আছে। তুমি দেখিছা, ইনষ্টাগ্ৰাম সেইবোৰত যে সেইবোৰে আজিকালি বেছি
উম' গ'ম পাইছোঁ সেইবোৰ চলে। কিন্তু সেই যে তোমাৰ খৰচাওঁ বহুত মানে এটা বস্তু নাইকিয়া হ'লে আকৌ এগাল কিনিব লাগে, আকৌ এইটো বস্তু নাই নাইকিয়া হয়, মানে এইবোৰ বহুত ঝেমেলা লাগিলে। তাৰপিছতে হেৰি তোমাৰ এতিয়া খালি তোমাৰ পুৰা ট্ৰেণ্ডিঙত আছে ক্ৰছেটটো দেই। ক্ৰছেটৰ ফ্লাৱাৰ চালাৱাৰ বনাই যে
সেইবোৰ বহুত ট্ৰেণ্ডিংত আছে। আমাৰ হোষ্টেলত যে বহুত ছোৱালীয়ে তেনেকে বিকে মানে হেৰি বনাই পিনে হেৰি বিজনেচ খুলি লৈছে, মানে হোষ্টেলত থাকিওঁ সিহঁতি মানে পুৰা হেৰি কৰি লৈছে।
উম মোৰ আগতেতো পকেটত পইচা থাকেই আজিকালিহে নথাকে।
মোৰতো এনি টাইম নাথাকে, পইছা কেনেকে খৰচ হৈ নিজে নাজানো। বাহিৰত ক'ৰবাত গ'লে গুচিয়ে যায় বৈছা। ঘৰত থাকে, ঘৰত থাকে। ঘৰত থাকিলে ক'তো নোলাও যায় সেইটো কাৰণে পইচাও নাযায়, নাথাকেও বাৰু। দম বাহিৰত হত থাকিলে যে' অ'মা পইচা নাই পইচা দে, অ'মা পইচা নাই ওলাই গলে মানে যায়ে পইচা। খতম কেনেকে হৈ যায় গয়েই নাপায়।
কোন পাকত গুচি যায় গমেই ন
উম আৰু তেতিয়াত এশ টকাটো পাত্তায় নেপায়। উম ব
সঁচাকে। মই মানে কি কৰিছিলো জানা ব্ৰেচলেট বোৰ যে এ উৰিষ্যাত গৈছিলো ন' উৰিষ্যা পুৰী পুৰীত গৈছিলো! তাৰ পৰা মানে তাৰ মানে সেই বিচৰ ওচৰত ব্ৰেচলেট এগাল মান বিকে দেই!
উম'
সেইখিনি ব্ৰেচলেট লৈ পিনে মানে মই কিনিলো, সেইখিনি বেছি নহয় অকল বিশ টকাত দিছিলে। কিন্তু ইমানেই ধুনীয়া ব্ৰেডছেট খিনি মই আহি পিনে ইয়াত ফিফটি ৰুপিচত চেল কৰিছিলো।
অ অ।
থাৰ্টি ৰুপিচ আৰু। এক্সট্ৰা বঢ়াই দিছিলো ললে আৰু তাহাঁতি ভাল পালে লৈ
অ তুমি ইমান দূৰ পৰা আনিছা যেতিয়া তুমিটো লবাই ন' তুমি তাৰা বিশ টকা আনি ইয়াত বিশ টকা বি কিনি দিয়া আৰু এনে
অ সেনেকে মানে কমালো দেই মোৰ ত্ৰিশ টকা সেনেকে লাভ হয় হয় মানে সেনেকে কিনিছিলো কেইবাটালো কিনিছিলো আৰু লগতে মই মানে সেই তোমাৰ মুদী বুলি এখন দোকান আছে আমাৰ ডিব্ৰুগড় তাৰ পৰাই মানে বস্তুবোৰ এক্সেচৰিজ বোৰ লওঁ কিবা কিবি।
উম।
সেনেকে তাৰপাছতে এড কৰি দিওঁ,
এ
সেনেকে ব্ৰেচলেট বনাইছিলো আৰু আগতে।
মানে ইছমল বিছ নেচ।
অ স্মল বিজনেচ বুলি ক'ব পাৰা আৰু অ' সেই কলেজত মই আগতে বহুত বিকিছিলো। বহুতেও লৈছিলে মোৰ পৰা তাৰপিছ এতিয়া ব্ৰেষ্টলেটটো লাহে লাহে কমি আহিছে মানে আমাৰ এইডোখৰ এইডোখৰত ব্ৰেচলেট ইমান মানে ফেমাছ নহয় এতিয়া, এতিয়া মই পুৰা ক্ৰ্বটচেটৰ ট্ৰেণ্ডিঙত আছে। মানে এটা এটা টাইমত তোমাৰ ট্ৰেণ্ডিং থাকে ন কিছুমান বস্তু।
সেইোৱে। এটা টাইমতকে মাফ লাৰ মা ঠাণ্ডাৰ দিনত যে পুৰা মাফলাৰৰ যে হেৰি উনেদি কঠা যে মাফলাৰ বোৰ যে
অ ধুনীয়া লাগিব ন?
উম সেইবোৰ ট্ৰেণ্ডিঙত আছিলে পুৰা। এতিয়া এই উম ফুল সোপা একদম ৰং বিৰঙৰ ফুল সোপা বনাই বনাই যে পুৰা গাৰলফ্ৰেড বইফ্ৰেনক দিযে সেইবোৰে। মানে যত মানে হেৰি অলপ টাউন এৰিয়া বোৰত সেইটো বেছিকে কলেজত স্কুল বোলে হোষ্টেল বোৰত বেছি চলে কিন্তু সেইটো
উম হোষ্টেলত থাকিলেতো ভালেই পুৰা মানে নিজৰ যদি কিবা টেলেণ্ট এটা থাকে বনাই চনাই পিনি বনোৱা টেলেণ্ট সেনেকৈ বনাই পিনে পূৰা কাষ্টমাৰো ঢেৰ থাকে ন এজনীয়ে কিনিলে সিজনীয়েও কিনিব মন যাব এনেকুৱা টাইপৰ ধেৰ বাঢ়ি যায়
কিবা যদি বহুত বহুত ষ্টুডেণ্টচ থাকে ন এটা হোষ্টেলতে আমাৰ উম টু হাণ্ড্ৰেডৰ ওপৰত আছে
বাপ
ভাবাহে স অভিয়াচলি ইউনিভাৰ্চিটিত পঢিছে যেতিয়া অলপ উ মানে ফেমিলিটো অলপ হেৰি হাইয়ে হ'ব লাগিব
কোনখন ইউনিভাৰ্চিটি তোমাৰ
মোৰ তেজপুৰ ইউনিভাৰ্চিটি
বা তেজপুৰ ইউনিভাৰ্চিটিত পঢ়া কি কৰি আছিলা যে হিন্দী
অহ
হিন্দীত ৱাহ ভালেই মোৰ যে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ মন আছিলে কিন্তু সেই দুই মাৰ্কৰ কাৰণে থাকি গ'ল আৰু
তুমি এইবাৰ কিহত
মই এইবাৰ হেৰি বি বি এল এল বি থাৰড চেইম আকৌ
অহ আছিলে হেৰি অ তাতো আছে ন তুমি নাপালা মানে একো নাই তুমি এতিয়া দিব দিব বিচাৰিলেও দিব পাৰা আৰু বেলেগ পঢ়িব পাৰা।
টাইমটো গুচি যাব যে ৰৈ নাথাকে টাইমটোৱে মোৰ দুবছৰ লছ হৈ যাব অহ সেইটোৱে আৰু লগতে মানে ইংলিছ কৰা কথা আছিলে এতিয়া কিন্তু মই ল কৰিছো
অঁ
সেইটোয়ে আৰু ইংলিছত কৰাৰ কথা আছিলে।
দুয়োটাই একেলগতে মেনেজ কৰিব পাৰিবা জানো ল আমাৰ মানে তাত দেখিছো মানে এটা সত্যম সিং বুলি এটা আছে আৰু মানে সি মানে ইমান ইমানেই মানে কৈ থাকে ইমানে কৰিব ইমান কৰিব লাগে এইটো কৰিব লাগে সিটো কৰিব লাগে সিটো কৰিব লাগে গাই থাকে মানে সি মানে ল য়েই কৰি আছে
ল হা ল' তোত বহুত পঢ়িব লাগে দেই সেইটো মানিছো মোৰতো দুটাত মেজৰ আছে ন বি বি ও হয় আৰু লও হয় ত মানে বি বি এ চাবজেক্টচ কেইটা ভাল পাও দেই মই বিজনেচৰ ছাবজেক্ট কেইটা একদম ইজি লাগে আৰু বাকী ল' টো যে মোৰ ইমান টান লাগে নহয় আৰু ইমান গাল আৰ্টিকালছ আছে কেনেকে মুখষ্ট কৰো কোৱা লগতে কেচ লছ আছে সেইখিনিয়েতো আৰু মানে এটা এটা আৰ্টিকেলত তোমাৰ কানফিউজ হৈ যায় চব অহ মানে অলপ চলপ চিমিলাৰ হয় আৰ্টিকেল বোৰ একদম আৰ্টিকেল ওৱানৰ পৰা থ্ৰী হান্ডেড কিমান আছে মানে ইমান পঢ়িব লাগে নহয় সেইটোয়ে আৰু এটা সেই এটা এটা